এয়া আহি ঘৰতে।
অ'। মই আজি অলপমান হেৰি আনিছো। এই আহোতে মই আম আনিলো। আম আৰু তোমাৰ হেৰি আনিলো এই আনাৰস আনিলো। এইটো মানে কি কৰিব জানানে অলপ এইটো মানে কি কৰিব জানা নে, অলপ সৰহকে আনিছো তাৰমানানে এতিয়া ধৰা এইবিলাক বতৰৰ। ফল হয় ন নহয় এই বতৰৰ ফল বিলাক ৰৰ পৰা, বতৰৰ ফল বিলাক আমাক আমাৰ বেছি উপকাৰী তোমাৰ মানে ধৰা, এ, মানে যিটো বতৰ নোহোৱা ফলতকে বত তৰৰ ফলটো উপকাৰী কাৰণ কি এইটো ধৰা প্ৰাকৃতিক ভাৱে পকে হয় নে নহয়? আৰু বাকী বিলাক গেছ দি পকা যায়। ত' এইবিলাক আমি বতৰৰ ফল বিলাক আমি কি কৰো সৰহ আনি আমি ঘৰতে তাৰে মানে আচাৰ বনাও থৈ দিও আৰু এক বছৰ যাব আচাৰ বানালে। হয় ন নহয় থৈ দিব পাৰি। অ আচাৰ বনাওঁ জেলি বনাও আমি ঘৰতে বনাও। তেনেকে থৈ দিওঁ আমি। ত' আজি সৰহকে আনিলো আনি পেলাই এইবিলাক মানে আমি মই নবনাও মোৰ বা বনায়। অ', ঘৰতে বনা, আমি কিনা বচ ভাত অলপ কমকে খাওঁ অ আৰু তাৰপৰি।
বজাৰত ৰবা ৰবা বজাৰত জাম ওলাইছে নাই।
জাম ওলাইছে।
যাম ওলাইছে না আমাৰ আমাৰ আমাৰ বতৰত ইয়াতে পোৱা নাই জামটো।
হোৱা নাই নেকি আমাৰ ইয়াতে ওলাইছে, এটা ডাঙৰ জামু, এটা সৰু জামু ওলাইছে ইয়াতে।
অ
এ, বজাৰত ভৰ্তি তুমি কি চাবা, লেতুক চাবানে, জামু চাবানে, আম চাব মানে আনাৰস চাবা মানে বে বহুত ধৰণৰ বস্তু ভৰ্তি। চাবলৈ ভাল লাগে মানে। তেনেকা আৰু বিশেষকে গাঁৱলীয়া বজাৰ বিলাকত মানেআমাৰ ইয়াতে কিছুমান বজাৰ বয় ন সাপ্তাহিক বজাৰ সেইবিলাকত গোটেই ভৰ্তি হৈ যায় দূৰৰ - দূৰৰ পৰা মানুহ আহি। ভাল লাগে। মই তেনেকে পৰহি এটা বস্তু আনিলো মানে ফল মূলতটো আনিলোয়ে। এই বাঁহৰ গাজ বুলি এটা আনিলো। মই একচোৱেলি সিমান ৰান্ধিব নাজানো তথাপিতো আনিলো। মানে এই আনকমন বস্তু বিলাক খাই অলপ ভাল লাগে ন উপকাৰীও হয় ত' ভাবিলো। মই এজনক লগৰ এজনী ছোৱালীক মানে সুধিলো কেনেকে বনাই। তাক শিকাই দিয়া মতে মই বনাম তাৰ মানে। মই সেই কাৰণে লৈ আনিলো তুমি পাহৰ গছ খাই পাইছ চানে।
আচাৰটো খাইছোঁ বাহৰ
আচাৰ বনাইছা মানে কিনি আনিছা নে ঘৰত বনাইছা? কি কৈছা?
কি আচাৰ সেইটো খাইছিলো কিনা সেইটো।
অ অ অ। আহ।
তুমি কি আঞ্জা কৰিবা নেকি তাৰে এ নেকি।
মই হেৰি কৰিম মোক মই মানে তাইক সুধিছো আৰু তাই ভাজি বনাব কৈছে, তাই কৈছ সৰু সৰুকে কাটি কাটি মানে কি গোটেইখিনি কাটিব মাননা কৰিছো ওপৰৰ বিলাক পেলাই দিব কৈছে। ভিতৰৰ যিটো আৰু মানে আমি যেনেকে কলডিলৰ ওপৰ বিলাক পেলাই দিওঁ হয়নে ভিতৰৰ অকণমানিখিনি সেইখিনিতোই মোক মিহিকে কাটি পেলাই এ মানে অ আলু দিব পাৰো জল তলা দি পিয়াজ চিয়াজ দি ভাজিব কৈছে সেই তেনেকে কৰি চাম আৰু মই।
বাহ
উম মানে এইবিলাক মানে আনকমন বস্তু বিলাক মোৰ খাই ভাল লাগে সেইকাৰণে আনিছোঁ আৰু।
অ ন বাঁহৰ বাঁহৰ চাউলো আছে তুমি জানানে বাঁহৰ চাউল
বাঁহৰ চাউলটোতো মই নাজানো অ, মই নাজানো এইটো ভাইটি।
মানে শিপাৰ মানে মই কৈ আছোঁ বাঁহগছৰ শিপাৰ পৰা মানে এটা চাউল পোৱা যায় হা, সেই ফাল টো। এতিয়া মানে অসম আন্দোলন হৈছিলে হা তেতিয়া চাই পৈ পেলে মানে দোকান চোকান বন্ধ আছিল না হা। তেতিয়া মানে মানুহৰ খাইদ্ৰ খাদ্যৰ অভাৱ হৈ গৈছিল তেতিয়া কি কৰিছিল এ বাহ গছৰ সিপাৰ পৰা সেই চাউলটো উলিয়াই তেনেকে মানে ভাত খাইছিলে মানুহে এটা সময়ত
আচ্ছা মইতো নাজানো কিন্তু।
যে যেতিয়া দুৰ্ভিক্ষ হৈ গৈছিল দেশত তেতিয়া তেনেকৈ খুৱাবলৈ মই আমাৰ মানে আগৰ মানুহখিনিয়ে কৈছিল আগতেই এনেকে খাইছিলোঁ আমি বাঁহৰ
হয় হয় হয় হয় হয় অ আৰু এটা জানা নে তুমি? বাঁহৰ চুঙাত যে ভাত ভাত কৰে যে জুইত জানানে?
এইটো মই এই শেষত দেখিছো মোবাইলত দেখিছো কিন্তু
হয় ভাত সোমাই দিয়ে দি পেলাই একদম মানে পিঠাৰ নিচিনা ভাতটো এনেকে ওলাই আহে।
হয়- হয়- হয়- হয় এইটো দেখিছো মোবাইলত হয়।
কিন্তু এইটো আঠা ভাত চাউল দিয়ে নেকি আঠা আঠা চাউলটো।
সেইতটো বিশেষকে উজনি অসমত সেই বস্তুটো খায়।
হয় আমাৰ ইয়াৰে নহয় বাৰু এইটো উজনি অসমত দিয়ে।
অটো উজননে অসমান পুষ্ট এইটো।
অ এইবিলাক মই তাম অ আন অকমান বস্তু বিলাক মই খাই বৰ ভাল পাওঁ আৰু খাৰলি আৰু এটা কি আছিলে আহুদি আৰলি এইবিলাক কিবা আছে যে খাই ভাল লাগে ন, কেতিয়াবা আনি। আ তুম আমি ইয়াতে হেৰি কৰো এই বজাৰত কিনিব পাই।
অ, বজাৰত কিনিব পাই না আৰু এটা বস্তু আছে
হয়-হয়।
অ, এটা আৰু এটা বস্তু আছে কিবা এটা গছৰ পাত আছে হা
হয়-হয়।
অকনমান ডাঙৰ সেই পাততো মানে কিবা এটা ভাত বনাই হা
আচ্ছা।
আ, উজনি অসমে সেইটো মই মোবাইলত চাইছিলোঁ উজ - উজনি অসমত বনাই। সেই ভাতটো মানে সেই ভাতটো মানে কি ধুনীয়া হয়। পাতৰ লগতে গাছৰ পাতৰ লগতে সেইটো পাছত খাই দিয়ে মানুহখিনি তেনেকুৱা মানে।
অ' আচ্ছা হয়-হয়-হয়। আৰু টি কলা চাউল এটা
অ থাকিব পাৰে সেইটো মই ভালকে নাজানো।
সেইটো দোকানত কিন্তু এনে আমাৰ নৰ্মেল চাউলতকে বেছি। দাম সিটো বলে বহুত ভিটামিন থকা চাউল। আৰু ইয়াতে কেতিয়াবা বিক্ৰী কৰে, তাৰমানে পায়স বনাই কলা। পায়স বনায়। আহ কৈছে যে প্ৰচুৰ পৰিমাণে তাতে প্ৰটিন থাকে বুলি কৈছে। মই ঘৰত অনা নাই কিন্তু বেলেগৰ খাইছো হয়-হয়।
কেনেকুৱা লাগে ন সোৱাদ লাগে নে।
খাই সোৱাদে লাগে কিন্তু খালে তাৰমানে কি তোমাৰ এনে সাধাৰণ চাউলৰ নিচিনাই লাগে। কিন্তু তাতে বোলে প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায় সেইকাৰণে দাম। বেছি আৰু পাবলৈ কম। আজি গাখীৰ আনিছো ৰবা পুৰবি গাখীৰ। এই কালি আমি ক কোমল চাউলৰ লগত খাম। ৰাতিপুৱা মোৰ কামটো কমি যাব কোমল চাউলৰ লগত দৈ গাখীৰেৰে খাম।
মই আৰু এটা জানো উজনি অসমত কলৰ ডিল আছে। যে হা কলৰ ডিলৰ কলত দিলৰ লগত হাঁহৰ মাংসদি খায়। না কি তেনেকুৱাকে এখন আ আঞ্জা বনাই খায়।
খায় খায়।
আৰু কোমৰাইদিও মানে সে খাই।
অ কোমোৰাৰে বহুত ভাল লাগে খাই।
উম।
বহুত ভাল লাগে। আৰু তিলেৰেও বনায় তিল হেৰিৰে বহুত ভাল লাগে এনেকে বনালে খাই।
আৰু হাঁহে মাহে খোৱা বুলি কয়, মাহত দালি দি হাঁহৰ মাংস।
অ বহুত ভাল লাগে বহুত ভাল লাগে।
সেনেকে বিভিন্ন ধৰণৰ টেষ্ট কৰি বনালেতো খাই বহুত ভাল লাগে। তেনেকে সদায় বেলেগ বেলেগকে বনাই খাইও ভাল লাগে আৰু কেনেক এনেকোৱা কিছুমান কালি আজি ৰেষ্টুৰেণ্টও ওলাইছে আমাৰ থুলোৱা খাদ্য সম্ভাৰৰ কাৰনে কিছুমান স্পেচিয়েলি ৰেষ্টুৰেণ্ট ওলাইছে।
উম'।
আছে গুৱাহাটীতো কিছু দোকান আছে তোম তোমাৰ তোমালোকৰ ফালে তেনেকুৱা আছে নে দোকান
কেনেকুৱা দোকান
মানে এনেকুৱা থলুৱা খাদ্য আম বাৰৰ যেনেকে ধৰা তুমি যিটো ক'লা হাঁ অ' আমাৰ ফালে আছে কিছুমানে এইটো ধাবা বুলি কয় তেনেকুৱাও আছে
গাঁও এৰিয়াত এইবিলাক বস্তু কমকৈ থাক টাউন এৰিয়াত সেইবিলাক বে
কম আছে ন, অ, তাতে অলপ
ত ইয়াত মানে এইবিলাক বস্তু খাদ্য বস্তুৰ দাম বহুত হয়তো হা ইমান দামেৰে গাঁৱৰ মানুহে
হয় হয় হয় ইয়াতে ভাল চলে কিন্তু বহুত ভাল চলে ইয়াতে আছে তেনেকে বহুত আৰু তুমি হেৰি খোৱা নে নাই এই যে মানে মাংসটো পুৰি খাই যে সেনেকে খাই নে নাই
মাংস মই পুৰি খোৱা নাই হা, এই মাংসটো গাহৰ এই গাহৰিৰ মাংস পুৰি খোৱা বুলি শুনিছোঁ
হয় হয় হয় মই ম তেনেকে পাইছো অকল গাহৰি নহয় তোমাৰ চিকেন আৰু গাহৰি দুটাই মানে তোমাৰ পুৰি মানে কি এনেকে কাত নিদিয়ে পুৰা এটা হেৰি থাকে হাঁ তাতে তোমাৰ মানে এ পুৰি পেলাই সৰু সৰুকে কাটি কাতি পেলাই তোমাৰ মানে হেৰি এ হেৰিত টেঙা চেঙা দিলে খাই ভাল লাগে তেনেকে ইয়াতে বিক্ৰী কৰে কিছুমান জেগাত হেইটো স্মক বুলি কয় স্মক চিকেন বুলি কয় স্মক চিকেন তেনেকে কৰে আজিকালি ল'ৰা ছোৱালীয়ে কিছুমানে খাই তেনেকে আবেলি সন্ধিয়া পৰত এতিয়া আমাৰ ঠায়ে ঠায়ে এ বহে তেনেকে তেওঁ তাৰ কাৰণে এটা হেৰি লাগে মানে এক্সট্ৰাকে তেওঁলোকৰ এটা হেৰি বনাইৰ কাৰণে ত স্মক চিকেন বুলি ক'ম
উম
তেনেকে বেলেগ বেলেগ আইটেমত আৰু কেঁকোৰা তুমি খাইছানে নাই? কেঁকোৰা। খাই পাইছা কেঁকোৰাটো খাই পাইছা কেঁকোৰা পুৰা
পুৰা খোৱা নাই ভাজিহে খাইছো কেঁকুৰা ভাজি
ভাজি খাইছা ন মই পুৰি খাই পাইছো মই আকৌ ভাজিতো খাই পোৱা নাই কেঁকুৰা
সেই কৰাটোতো বহুত সোৱাদ
বহুত সোৱাদ অ মই বিহুৰ বিহুৰ সময়ত তাৰ মানে আমি ঘৰত কৰা নাই দিয়াচোন তাতে মানে অ' প হেৰি পুৰি পেলাই ওলমাই থৈ দিয়ে তাতে গ'লে তোমাক নিজে চাদ বনাই দিয়ে সিহঁতে তেনেকে তেনেকে খাইছিলো মই মানে ইমান সোৱাদ মই মানে খাই পোৱা নাছিলো মো লগৰ এজনীয়ে জোৰ কৰি খোৱালে মইতো নাখাওঁ ন, তাৰপিছত খাই যে গম পালোঁ চাটনি বনাই দিছে ইমান সোৱাদ নহয়, সেই তেনেকে আৰু। খাই পাইছো তুমি মানে ঘৰত তোমালোকৰ আনে নেকি
ঘৰত মানে এই কেতিয়াবা মানে হেৰি হয় এই গাঁৱৰ মানুহবিলাকে কেতিয়াবা মাৰিলেই দিয়ে আৰু হা মানে কেঁকোৰাটো মানে সেই ইহঁতহে, খেতি পথাৰত হে পোৱা যায়। বেছিকে খা মানে আমাৰ পুখুৰী আছে পুখুৰীতো তেনেকে পোৱা নাযায় হা। এই খেতি পথাৰত মানে কেতিয়াবা মানে পোৱা যায়, আৰু কেতিয়াবা মাৰিলে তেনেকে এ দিয়ে আৰু আমি তেনেকে আৰু মাৰিব নাযাও হা। খেতি পথাৰত বিচাৰি নাযাওঁ, কিন্ত কাষৰ মানুহ বিলাকে কেতিয়াবা দিয়ে আৰু, দিলে খাওঁ আৰু, সেইটো ভাল লাগে আৰু খাই কেতিয়াবা প